হেল্ল অঁ হয় শুনিছোঁ, তুমি?
মইয়ো শুনা পাইছো অ বা
অ'কে অঁ ভালে আছোঁ, তুমি?
আছোঁ আছোঁ ভালে আছোঁ, কি কৰিছা?
মই এনেই আছোঁ ৰ'বা, তুমি কি কৰিছা?
মই এই অলপমান পঢ়ি আছিলোঁ ৰবা, কি কৰিম গোটেই দিনটো যিহেতু ধৰা কামতে যায় আৰু, তাকে মানে কৰি থাকো তে ভাবিলোঁ তোমাৰ লগত এটা মানে ভাবিছিলোঁ বিষয়ত চৰ্চা কৰোঁ বুলি। মানে যিহেতু ধৰা আম ছাত্ৰ -ছাত্ৰীৰ জী জীৱনত মানে তোমাৰ শিক্ষাৰ মানে গুৰুত্ব যথেষ্ট খিনিয়ে হয় ন। তাকে ভাবিছিলোঁ তাৰ ওপৰত অলপ কথা পাতোঁ নেকি, কি কোৱা?
হাঁ পাতিব পাৰা কোৱা, কি কি কিবা পঢ়ি আছিলা কিবা বুক পঢ়ি আছিলা?
নহয় মানে কলেজৰে তোমাৰ অলপ নোটছ লিখি আছিলোঁ। তোমাৰ কলেজটো ধৰা এনে তোমাৰ পইন্ট বিলাক হে দি দিয়ে। ত' সেইবিলাকে ধৰা লিখিব লগা হয় ঘৰত হয়। ঘৰত আহিয়ে ধৰা লিখিব লগীয়া হয় তাকে অলপমান লিখি খি আছিলোঁ, এনে তুমি পঢ়ি ভাল পোৱা নে?
অঁ মই পঢ়ি ভাল পাওঁ, তুমি?
মইয়ো ভাল পাওঁ, ধৰা কিছুমান মানে ক অম বিদ্যালয়তো পঢ়া শুনাটো বেলেগে দিয়াচো ধৰা কিছুমান এ বাহিৰা কিতাপ হওঁক বা তেনে ধৰণৰ আৰু। যিহেতু ধৰা আমি যিকোনো কিতাপে নপঢ়ো কিয় তাৰ পৰা আমি যথেষ্টখিনি ধৰা শিক্ষাও লাভ- কৰিব পাৰোঁ, যথেষ্ট খিনি জ্ঞান লাভ কৰিব পাৰোঁ যাৰ যাৰ মানে আমি যথেষ্ট খিনি শিকিব পাৰোঁ দিয়া অকল আহ মানে ধৰা অঁ পাঠ্যপুথি জ্ঞানে নহয় বাহিৰা জ্ঞান আমি লাভ কৰিব পাৰোঁ কিতাপৰ পৰাই হয়।
আৰু ময়ো পঢ়োঁ বাৰু তেনেকে কিন্তু সদায় পঢ়া নহয় দিয়াচোন টাইমো নাথাকে তেনেকে।
হয়। তাকে আৰু মানে ধৰা আমি ধৰা নিজে যদি শিক্ষিত হওঁ তেতিয়াহে ধৰা আমি আমাৰ সমাজখন শিক্ষিত কৰি তুলিব পাৰিম বা দেশখন শিক্ষিত কৰি তুলিব পাৰিম। আৰু লগতে ধৰা তোমাৰ সমাজত ধৰা যিবিলাক অন্ধবিশ্বাস বা কুসংস্কাৰ ধৰা চলি আছে সেই সেইবিলাক ধৰা আমি এ নোহোৱা কৰিব পাৰিম, নহয়নে?
অঁ হয় হয়। শিক্ষাটো মানে অকল মানে জাষ্ট নিজৰ কাৰণে নহয় বেলেগ মানে বাহিৰাও মানে সুবিধা হয় যেনেকে শাৰীৰিক, মানসিক, সামাজিকতো মানে আ আধ্যা আধ্যাত্মিক বিকাশো নিশ্চিত কৰে।
হয় ঠিকে আৰু মানে ইয়াৰ যত তে ধৰা আমাৰ যথেষ্ট খিনি গুণো মানে বিকশিত হৈ দিয়াচোন আমাৰ মাজত ধৰা আত আত্মবিশ্বাস হওঁক বা আমাৰ নেতৃত্বৰ গুণ হওঁক লগতে ধৰা আমাৰ শৃংখলাবোধ ভাৱ হওঁক। সেই সকলোখিনি ধৰা- হয়, চিন্তাধাৰাৰো বৃদ্ধি কৰে সকলোখিনি মানে বিকাশ আমাৰ- মানে ক'বলৈ গ'লে গোটেই বিকাশ খিনি আমাৰ শিক্ষাৰ জৰিয়তে হয়।
হয় অঁ ময়ো ভাবো সেইটো।
হয়, মানে আমি ধৰা- এ যদি এহ যিকোনো কাম আমি কৰিবলৈ কৰিবৰ কাৰণে তাতে ধৰা আমাৰ শিক- ক্ষাৰ অঁ দৰকাৰী আমি অলপ হলেও আমাৰ সেই বিষয়টোৰ ওপৰত অঁ- জ্ঞান থাকিব লাগিব, কাৰণ চাবাচোন তুমি ধৰা এ দিন হাজিৰা- কৰা মানুহ বোৰৰ কথাই মই কওঁ দিয়াচোন বা খেতি বাতি কৰা মানুহৰ কথাই কওঁ- তেওঁলোকৰ যদি সেই বিষয়টোৰ ওপৰত একো জ্ঞান নাথাকে, তেনেহলে তেওঁলোকেতো ধৰা- হয় হয়। তেওঁলোকে কৰিব নোৱাৰিলে হয় ধৰা, তেওঁলোকৰ সেই বিষয়টোৰ ওপৰত জ্ঞান আছে বা তেওঁওলোক সেই বিষয়- টোৰ ওপৰত শিক্ষিত, তাৰ বাবে ধৰা তেওঁলোকে সেই- কামটো কৰিব পাৰে বা এ বেলেগক সেই কামটো শিকাবও পাৰে নহয় নে?
অঁ আৰু বেলেগৰো সুবিধা হয়, সিহঁতে এইখিনি জ্ঞান লাভ কৰাৰ কাৰণে।
হয়। আৰু মানে তেওঁলোকৰ ধৰা তেওঁলোকৰ পৰা ধৰা যথেষ্টখিনি বেলেগো শিকিব পাৰে। অঁম। হয়, আৰু তেওঁলোকে এ সেই সেই তাৰ ফলতে ধৰা তেওঁলোক- কে নিজৰ দিন হাজিৰা কৰি জীৱন যাপন কৰি আছে দিয়াচোন।
অঁ তেওঁলোকৰ লৰা ছোৱালীবোৰকো শিক্ষিতা শিক্ষিত কৰি আছে আৰু।
হয়। আৰু মানে শিক্ষাৰ জৰিয়তে ধৰা আমাৰ গোটেই ম বুলি কয়? অভাৰ অল বিকাশ হোৱা বুলিয়ে ক'ব পাৰি, কাৰণ শিক্ষাই মানে তোমাৰ- অ শিক্ষা মানে কি আমি ধৰা ছাত্ৰ ছাত্ৰী বিলাকে যেতিয়া শিক্ষা পাঠ্যপুথিৰ শিক্ষা লাভ- কৰে ধৰা তেওঁলোকে পৰীক্ষাৰ- এ পৰীক্ষাত উত্তীৰ্ণ হবলৈ চেষ্টা কৰি থাকে বাত- যিমান পাৰে সিমান ভাল নম্বৰ আনিবলে চেষ্টা কৰি থাকে। হয়, মানে তেওঁলোকৰ কাৰণে শিক্ষাৰ মানে মূল উদ্দেশ্য সেইটো বুলি ক- পাৰি, কাৰণ ছাত্ৰ ছাত্ৰী সকলে চাবাচোন হয় হয় আ তেওঁলোকে মান- নে পাঠ্য পুথিখিনি পঢ়ে কিয় যে পৰীক্ষা যাতে উত্তীৰ্ণ হয় এটা ক্লাছৰ পৰা আন এটা- ক্লাছ শ্ৰেণীলৈ যাব পাৰে, যাৰ বাবে ধৰা তেওঁলোক- কে অঁ যিমান আহ মানে ইজনে সিজনৰ লগত মানে সেই- এ তোমাৰ কম্পিটিচনৰ ভাৱটো ৰাখে যাতে কোনে বেছ- ছিকৈ এ ক মানে আগবাঢ়ি যাব- পাৰে কোনে প্ৰথম স্থানত আহিব পাৰে এইটো সকলোৰে মাজত হয় দিয়াচোন, অক তোমাৰ আৰু মোৰ মা- জ মোৰ মোৰ লগতে সেনেকোৱা হৈছিলে, যেতিয়া আমি বিদ্যালয়ত আছিলো।
আছিলো অঁ। সেইটো মানে তেতিয়াৰ তিত অঁ- তেতিয়া মানে সেই সেইটো ছিষ্টেমেই আছিলে আৰু তেতিয়া নাম্বাৰৰ ওপৰতে মানে চবেই মানে- আগুৱাই যাব বিচাৰে আৰু।
হয়। ঠিকে, আৰু মানে অকল বিদ্যালয় বুলি নহয় চাবাচোন আমি যেতিয়াই মানে ধৰা- আহ কিবা কৰ্ম সংস্থানতে থাকো বা তোমাৰ কলেজতে থাকো- তেতিয়াও ধৰা এই মনোভাৱটো আমাৰ মাজত থাকে, যে আমি মানে সকলোতকে আগ অ আগস্থানত আমি সদায় থাকিব বিচাৰো নহয় নে
উম হয়
হয়
আৰু এতিয়াতো আজিকালিতো চব ব স্তুটো মোবাইলতো পোৱা যায় তেনেকেও বহুত শিক্ষিত হয় বাৰু স্মাৰ্ট ফোনৰ জৰিয় তে অনলাইন ক্লাছো হয় কেতিয়াবা
ঠিকে ঠিকে ঠিকে একেবাৰে সঁচা কথা কৈছা দেই কাৰণ অকল চাবা আজিকালি আমি কিতাপৰ পৰাই মানে উম এ যিকোনো বিষয় ওপৰত জ্ঞান আহৰণ নকৰো তাৰ কাৰণে বিভিন্ন ধৰণৰ তোমাৰ সামাজিক মাধ্যম আছে, য'ত ধৰা আমি সেই বিষয় টো বিষয়ে পঢ়িব পাৰো, শিক্ষা লাভ কৰিব পাৰো, জ্ঞান লাভ কৰো হয় জ্ঞান লাভ কৰিব পাৰো বা আমি ধৰা কিবা বিষয়টো বিষয় তাৰ বিষয়ে নাজানিলো অকল সেই বিষয়টোৰ বিষয়ে আমি অকল এজন শিক্ষকৰ পৰাই পঢ়িব পঢ়িব কাৰণে সুযোগ নাপাওঁ আমি মানে বহু কি জন শিক্ষক তাতে থাকে হয় যাৰ পৰা ধৰ এ পঢ়িব কাৰণে আমি মানে সুযোগটো পাওঁ নহয় নে তুমিও চাগেতো সেনেকে উম মানে সামাজিক মাধ্যমৰ পৰা পঢ়া চাগে
অঁ পঢ়ো পঢ়ো মই গোটেই ডিগ্ৰীটো মই এনেকে সামাজিক মাধ্যমৰ পৰাই পঢ়িছোঁ আৰু অনলাইন ক্লাছ কৰি পেলাই তেনেকে
হয় মানে কেতিয়াবা কি হয় তোমাৰ কিছুমান ধৰা আহ বিদ্যা মহাবিদ্যালয়ত আৰো এ ক্লাছ নহয় তেতিয়া ক্লাছ নহলে ধৰা তোমাৰ উম আমিতো ধৰা ক্লাছ নহ'লে পাঠ্যপুথি জ্ঞানখিনিটো আমি সামাজিক মাধ্যমৰ পৰাই লব লাগিব
লব লাগিব অঁ
বেলেগতো উপায় নাই আৰু তুমি আমি সেনেকে পঢ়ি পিনে মানে পৰীক্ষা দিব লাগিব আজিকালি চাবলৈ গ'লে বেছিভাগে মানে তেনেকুৱাই কৰে এতিয়া
অঁ তেনেকুৱাই আৰু অনলাইনত মানে মই ভাবোঁ আৰু অনলাইনতো বহুত সুবিধা হয় আৰু ল'ৰা-ছোৱালীবোৰৰ
ঠিকে একেবাৰে সঁচা কথা মানে ধৰা তেওঁলোকে ধৰা অনলাইনৰ জৰিয়তে এটা কি সুবিধা হয় অনলাইন শিক্ষাৰ জৰিয়তে তোমাৰ তেওঁলোকে মানে যিকোনো ঠাইত বহি বা ঘৰত বহি হওঁক যৰ পৰাই নহওঁক তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে
অ
হয় এইটো এটা মানে ডাঙৰ সুযোগ বুলি মই ভাবো
ময়ো ভাবোঁ সেইটো কিন্তু সৰু ল'ৰা-ছোৱালীবোৰৰ কাৰণে বাৰু সেইখিনি এতিয়ালেকে ল'ব পৰা হোৱা নাই সিহঁতি এনে কে স্কুলৰ পৰাই বাৰু এনেকে শিক্ষা আহৰণ কৰিব পাৰে এতিয়া
হয় অ তেওঁলোকে তেওঁলোকৰ কাৰণে বাৰু এতিয়া বিদ্যালয় আছে দিয়াচোন বিদ্যালয়ত ধৰা ভালদৰে ক্লাছ বিলাক হয় আমিও যেতিয়া ধৰা বিদ্যালয়ত পঢ়িছিলো ভালদৰে তাতে কে ক্লাছ হৈছিলে যাৰ ফলত ধৰা আমি সামাজিক মাধ্যমৰ এ মাধ্যম সমূহৰ ওপৰত মানে আমি থাকিব লগা নহৈছিলে আমি ধৰা কিতাপৰ পৰাই জ্ঞানখিনি আহৰণ কৰিব পাৰিছিলো বা শিক্ষক স অকলে আমাক সেই শিক্ষাখিনি দিছিল।
উম।
কিন্তু আজিকালি চাবাচোন বিদ্যালয়তো তোমাৰ মানে কি হয়। এ বেছি কিছুমানে বেছিভাগ শিক্ষক শিক্ষকে কি কৰে শ্ৰেণীত কমকে পঢ়ায়, আৰু মোবাইলত মোবাইলৰ জৰিয়তে মানে ধৰা তোমাৰ তথ্য বিলাক দিয়ে, হয়।
অঁ ঠিকে কৈছা বাৰু। আৰু স্কুলত হ'লে মানে ভাল, সিহঁতে খেলৰ খেলা ধূলা কৰি পেলাইো মানে পঢ়া শুনাত মনোযোগ তো বাঢ়ে স্কুল যাবওঁ মানে সিহঁতে আগ্ৰহী হয় আৰু।
হয়, হয়। সঁচা কথা। আৰু যথেষ্টখিনি ধৰা সুবিধাও হয় দিয়াচোন। আৰু মানে আমি শিক্ষা বুলি ক'লে মানে ধৰা মই ভাবো, যে অকল মানে ডিগ্ৰী লাভ কৰাই তোমাৰ শিক্ষিত হোৱা বুলি নুবুজায়। কাৰণ আমি এনেধৰণৰ বহু কেইজন মানুহ দেখা পাই থাকো, যোনে মানে শিক্ষা থকাৰ পিছতো তেওঁলোকে অশিক্ষ ক্ষিত নিচিনা ব্যৱহাৰ কৰি থাকে, হয়। মানে এ মানে তুমি তাৰে কিবা এনে উদাহৰণ দিব পাৰিবা নেকি?
তেনেকে উদাহৰণ মানে এনেকে দেখা পাওঁ আৰু মানে বাহিৰত ওলাই গ'লে, গাড়ী মট টৰে তেনেকুৱ বহুত মানুহ দেখা পাওঁ। ব্যৱহাৰ বিহেভিয়াৰ ইমান ভাল নহয় আৰু।
হয়।
দিওঁ, সিহঁতি
অ' উদাহৰণ বুলি কওঁতে মোৰ এটা মানে মনত- পৰিছে দিয়াচোন, তোমাৰ চাবাচোন আজিকালি আমাৰ যিবিলাক ধৰা বেছিভাগ শিক্ষিত মানুহে তেওঁলোকে কি কৰে এ যে, ঘৰৰ কাষত যদি কিবা খালী ঠাই থাকে তাতে ধৰা চৰকাৰে অনুমতি নিদিয়াকে তেওঁলোকে মানে তাতে আৱৰ- জনা বোৰ দ'ম কৰি পেলাই, ৰাস্তা মানে যিকোনো খালী ঠাই পাবহে লাগে, তাতে তেওঁলোকে মানে আৱৰ্জনাবোৰ পেলাই পিনে দ'ম কৰি দিয়ে। আৰু সেইবোৰ ধৰা আমাৰ চৰাই চিৰিকত তিয়ে হওঁক বা জীৱ জন্তুৱে আনি পিনে ৰাস্তাই ঘাটে পেলাই, যাৰ ফলত ধৰা সেইবোৰৰ সমস্যা বিলাক আমাৰ মানুহৰে হয় দিয়াচোন। এইটো এটা তোমাৰ কোৱাচো চোন ডাঙৰ মানে কাৰণ হ'ল নে যে শিক্ষিত
অ' হৈছে হয়, অশিক্ষিত নিচিনা কাম কৰিছে, অ'। হয় বাৰু, আৰু কিছুমান মানে কথা বাৰ ৰ্তাবোৰো কিছুমানৰ ঠিক নহয়। আৰু তেনেকৈ মানে মিছবিহেভ কৰে আৰু কেতিয়াবা।
হয়। তেওঁলোকে ধৰা বেলেগৰ লগত কথা পাতিব নাযায়, কেনেদৰে কাৰ লগত- কথা পাতিব লাগে, সৰুৰ লগত কেনে ধৰনে কথা পাতিব লাগে, সেইবোৰ মানে তেওঁলো- কে এ সাধাৰণ জ্ঞান খিনিও মানে তেওঁলোকৰ নাই বুলি ক'ব পাৰি। নহয় নে?
অ' হয় হয়।
হয়।
ঠিকে কৈছা বাৰু তুমি।
তাকে মানে আজিকালি ধৰা যিহেতু আমাৰ ডিজিটেল যুগ হয়। প্ৰযুক্তিৰ যুগ হয়, তাকে আৰু আজিকালি যিহেতু ধৰ ধৰা তোমাৰ- আ' মই ভাবোঁ যে অহা সময়ত মানে যথেষ্টখিনি শিক্ষাৰ আৰু যথেষ্টখিনি উন্নত- তি হ'ব বা শিক্ষাৰ ক্ষেত্ৰত- এই, এই ধৰা ডিজিটেল শিক্ষাৰ হওক বা কৃত্ৰিম বুদ্ধিমত্তা, এইবোৰৰ মানে গুৰুত- ত্ত্ব অধিক বৃদ্ধি পাব বুলি মই ভাবোঁ।
হয়।
বাৰু ঠিক আছে। হয় কোৱা।
ঠিক আছে। নাই ভালে লাগিল দিয়া তোমাৰ লগত কথা পাতি, পিছত আকৌ কথা পাতিম।
হয় হয়, মোৰো বহুত ভাল লাগিল দেই। ঠিক আছে বাৰু আজিলৈ সামৰিছোঁ।
অহ', ঠিক আছে।
হয়।